হেল্ল' হয় শুনিছেনে। হয়, হয় কি খবৰ আপোনাৰ?
হয় ভালে আপোনাৰ ভালনে?
মোৰো ভালে দিয়ক হয় কি কৰি আছে আপুনি এতিয়া?
মই এনেই আছিলোঁ।
হয়, হয় ঠিক আছে, আজি আমি কোনটো বিষয়ত কথা পাতিব বাৰু।
অ', আপুনি কওকচোন?
আমি আজি আপুনি যদি বেয়া নাপায় আমি আজি দৈনন্দিন জীৱনৰ ওপৰত কথা পাতিব পাৰোঁ ন।
হয়, হয় নিশ্চয় নিশ্চিতভাৱে পাৰি।
আৰু কওকচোন। কওকচোন পিছে আপুনি কি মানে কি কৰে আপুনি ৰাতিপুৱাৰ পৰা শুৱা ৰাতি ধুৱা লৈ কি কি কৰি কৰে কওকচোন?
হয় ৰাতিপুৱাটো মই উঠো উঠি পেলাই আহ মোৰ যিহেতু আমি গাঁৱৰ অঞ্চলত থাকোঁ গতিকে আমাৰ আ কিছুমান মুৰ্গী তাৰপিছত হাঁহ কুকুৰা সেনেকে আছে। সেইবিলাকক সেইবিলাকৰ যত্ন কৰোঁ আৰু কি প্ৰথম ৰা ৰাতিপুৱাই উঠি পেলাই সিহঁতৰ বাঁহ বিলাক চাফা চুফা কৰি পেলাই দিওঁ তাৰপিছত সিহঁতক। সিহঁতেতো ৰাতিপুৱা ওলাইে যায় ৰাতিপুৱা সোনকালে তাৰপিছত এইফিলাক চাফা চফা কৰি পেলাই মোৰ এখন সৰুকৈ দোকানো আছে। য'ত লেপটপ ছেকেণ্ড হেণ্ড লেপটপ মোবাইল এনেকুৱা চেল কৰা হয়। তাৰপিছত আপোনাৰ জেৰক্স অনলাইন সেইবিলাক হয়। তাৰপিছত এই দোকানত যাওঁ দোকানত যাই পেলাই দোকানত থাকোঁ আৰু তাৰপিছত দুপৰীয়া আহোঁ ভাত খাবলৈ। তাৰ পিছত আৰু যাওঁ আবেলি মানত আবেলি পৰা আহি পেলাই আৰুবিলাক সেই হাঁহ কুকুৰা বিলাক চাওঁ আৰু তাৰ পিছত আপোনাৰ সেনেকুৱা আৰু জীৱন আপোনাৰতো কওকচোন
হয় মইও তেনেকে ৰাতিপুৱা শুই উঠাৰ পিছত মানে মু হাত ধুই জলপান কৰি তেনেকে মোৰ ক্লাছ থাকে এ মানে ক্লাছটো কৰিও কৰোঁ কৰি দুপৰীয়া আৰু তেনেকে দুপৰীয়া শেষ হয় দুপৰীয়াৰ পিছত আহাৰ কৰি আৰু মই মানে টিউচনো কৰাও। দামমান।
হয়, হয়।
হয় পিছত টিউশচন দুটা কৰাই সন্ধিয়া মানে চাহ তাহ খাই আৰু অলপ নিজৰ পঢ়াখিনিও চাওঁ। তেনেকে ৰাতি বা স সেইটো পঢ়া শেষ হোৱাৰ পিছত ৰাতি আহাৰ কৰি আৰু শুবলে হয় পিছদিনাখন আৰু ছেম বস্তু বস্তুয়ে মানে ৰিপিট হৈ থাকে আৰু।
হয়।
হয় আৰু আপুনি কি কৰি ভাল পায় এনে কওকচোন অলপ।
হয় কৰি পেলাই ভাল পায় নে আপোনাৰ সেয়ে আপোনাৰ যিবিলাক মু-মুৰ্গী ছাগলী বিলাক আছে এইবিলাক অলপ যত্ন কৰি ভাল পাওঁ, তাৰপিছত আপোনাৰ অ' মই এনে অকমান ব্যায়ামো কৰো, এক্সাৰচাইজ, য়োগা সেইবিলাক কৰিও ভাল পাওঁ। কাৰণ, সেইবিলাক কৰিলে আমাৰ হয় সেইবিলাক কৰিলে হয়-হয় নিশ্চিত স্বাস্থ্যও ভাল আমাৰ। বহুতো বেমাৰ, আজাৰৰ পৰা আমি দূৰত থাকিব পাৰো।
হয়, হয়, ঠিক কৰিছে। আৰু আপুনি ক'লে, আপুনি লেপটপৰ ছেকেণ্ড হেণ্ড লেপটপৰ দোকান দিয়ে নহ? মানে আপুনি টেকনিকেল কামতো ইন্টাৰেষ্ট মানে
হয়, হয়। হয়, হয়। টেকনিকেল কামত নিশ্চিতভাৱে ইণ্টাৰেষ্ট আছে, কাৰণ যিকোনো প্ৰব্লেম, ইলেক্ট্ৰনিক প্ৰব্লেম মই ঠিক কৰিব পাৰোঁ। আৰু আপনাৰ এনেকে দুই এক টকা ইনকাম কৰা হয়, বহুত ধৰণৰ ধ কাষ্টমাৰ আহে। মই নিজে ইনকাম কৰাৰ নিজে পইচা পোৱাৰ লগতে, আনকো সহায় কৰাৰ নিচিনা হয়। আৰু আপুনি যে ক'লে, হয় কওঁক। হয়, মোবাইলৰ কৰো হয়।
আচ্ছা, আচ্ছা।
এতিয়া আমাৰ গ্ৰামীণ অঞ্চলত বহুত বহুতো গৰীব ধৰণৰ মানুহ আছে, সিহঁতে এটা লেপটপ এতিয়া যি যিটো হাৰত লেপটপৰ বা পাৰ্চ বিলাকৰ দাম বাঢ়িছে, আহ বহুতে কিনিব স-সক্ষম নহয়। কাৰণ এতিয়া পঞ্চাশ, ষাঠি হাজাৰ টকাৰ তলত লেপটপে নাপায়। যিহেতু মই ছেকেণ্ড হেণ্ড লেপটপ ক্ৰয় কৰে, বিক্ৰী কৰো। আৰু সিহঁতক, এই বস্তুবিলাক ক্ৰয় কৰিব সিহঁতৰ কাৰণে অলপ হয়। কাৰণ দশ, পোন্ধৰ হাজাৰ এটা তাৰ ভিতৰত পাই যায়। হয়, কচোন।
এনেকুৱা দেখা যায় যে, মানে, বহুত হয় আৰু এনেকুৱা দেখা যায় যে, মানে বহুত পৰিবাৰৰ মানে গৰীব থাকে আৰু পঢ়া শুনাত ভাল থাকে, সিহঁতো আগুৱাই যাব পাৰে এনেকে মানে ছেকেণ্ড হেণ্ড কিবা এটা বস্তু কিনিব পাৰিলে নহ। মানে বস্তুটো যিহেতু, বস্তুটো যিহেতু প্ৰয়োজনৰ হয়। আৰু কিন্তু বহুতে, তেনেকে কিনিব সক্ষম সক্ষমতা নাথাকে বহুত পৰিবাৰৰ। কিন্তু এনেকুৱা বস্তু এটা কম কম মূল্যত দ-দহ, পোন্ধৰ হাজাৰ টকাত পাই গ'লে আৰু সেইটো মানে কিনিব পাৰে সিহঁতেও।
হয়, কিনিব পাৰে অ', আৰু আমাৰ ইলেক্ট্ৰনিক বস্তুৰ এইবিলাক খুবেই প্ৰয়োজন।
হয়, হয়, আপুনিটো ভাল কাম কৰি আছে বাৰু এই
হয়, হয়, মোবাইল লেপটপ বিলাকত ছ'চিয়েল মিডিয়াৰ কানেকশ্যন থাকিব পাৰে, আৰু ছচিয়েল মিডিয়াৰ পৰা বহুতো ধৰণৰ অ', ভাল কথা জানিব, পাৰে শিকিব পাৰে।
হয়, হয়, আৰু আজি আজিকালি যিহেতু, মানে কচিং বোৰো অনলাইনতে হয় বেছিভাগ নহ? কম পইচাটে হৈ যায়, উম। চ', সেইটো মানে লেপটপ এটা লাগেই আৰু কচিং এ
হয়-হয়, হয়-হয়, আপোনাৰ অসুবিধা হয়। কাৰণ, যিকোনো আপোনাৰ ভিডিঅ' বলিং বিলাক কৰিবৰ কাৰণে বা যিকোনো নটছ লিখিবৰ কাৰণে যেতিয়া ডাঙৰ স্ক্ৰীন হয়, তেতিয়া লিখিবৰ কাৰণে ভাল। ম'বাইলতকে সেইটো আৰু আপোনাৰ সুবিধা হয়, তেনেকুৱাই।
হয়-হয়, ঠিক কৈছে। আৰু পিছে, আপুনি কওকচোন আৰু কি কি কৰি ভাল পায়, মানে ফুৰি ভাল পায় খাই ভাল পায় বা নতুন কাপোৰ কিনি ভাল পায়, কি কৰি ভাল পায় কওঁকচোন?
হয়, খাইতো ভালেই পাওঁ। কাৰণ, খাদ্য সকলোৰে প্ৰিয় আৰু আপোনাৰ যিকোনো মই বস্তু নতুন নতুনত্ব আনিব কাৰণে বেছি ভাল পাওঁ আৰু। যেনে আপোনাৰ যিকোনো বস্তু শিকিবৰ কাৰণে ভাল পাওঁ। মানে নতুন এটা বস্তু অ'। শিকিবৰ টেকন'লজি হওঁক, আপোনাৰ নতুন খাদ্য প্ৰণালী বনাবৰ কাৰণে শিকিব ভাল পাওঁ।
ভ্ৰমণ কৰিও ভাল পাওঁ। আপোনাৰ নতুন কাপোৰ বিলাক কিনিও ভাল পাওঁ।
হয়, আপুনি ক'লে আপুনি ভ্ৰমণ কৰি ভাল পায়, কওঁকচোন অলপ আপুনি ক'ত ক'ত মানে, ক'ত ক'ত ভ্ৰমণ কৰিলে। মানে ভ্ৰমণতটো যিহেতু আমি প্ৰত্যকজন ব্যক্তিৰে এটা মানে ভালপোৱা বস্তু ন।
হয়, আমাৰ ভ্ৰমণ গ'লে আমাৰ অসমৰ অসমত বহুখিনি জেগাতে ঘূৰা হৈছে। আপোনাৰ শিৱসাগৰ এনেকে যোৱা হৈছে। তাত বহুত পুৰণি পুৰণি বস্তুও আছে। আপোনালোকে জানেই নিশ্চয়। তাতে সেইবোৰত দৌল, আপোনাৰ ৰংঘৰ, কাৰেংঘৰ সেইবিলাক আছে, সেইবিলাক চাবলৈ গৈছিলোঁ। বাকি অসম অসমৰ মানে আপোনাৰ অসমৰ বাহিৰতো যোৱা হৈছিল আৰু আপোনাৰ আমাৰ ইণ্ডিয়া ভাৰতৰ, ইণ্ডিয়া বাহিৰতো যোৱা হৈছিল, নেপালতো গৈছিলোঁ।
আচ্ছা, আচ্ছা। নেপালত গৈ পাইছে আপুনি? হয়, হয় কওঁক চোন আপোনাৰ অভিজ্ঞতাটো কেনে থাকিল, মানে যিহেতু এখন ক'ব গ'লে বিদেশত যোৱা যেনে ন।
হয়, হয়। নেপালত যোৱা আপোনাৰ ভালে লাগিছে ধুনীয়া একদম পৰিৱেশ। সিহঁতৰ ব্যৱহাৰ বিলাকো ভাল লাগিছে। খাদ্য খাদ্য প্ৰাণালী বিলাকৰ বেলেগ বেলেগ খাদ্য খাবলৈ পাইছোঁ। তাৰপিছত, আপোনালোকৰ বহুটো নাজানা বস্তু জানি জানিব পাৰিছোঁ আৰু তাত এখন আহ বহু কেইখন নেত্ৰালয় আছে। য'ত, উচ্চ মানৰ আপোনাৰ চকু চিকিৎসা কৰা হয়।
হয়, হয়। সেইটো ভাবি মানে নেপাল এটা বিখ্যাত হয় ন, হয়।
নেপলৰ ৰাজধানী যোনটো কাঠমান্দু তাতেও তাতেও আমি ঘূৰিব গৈছোঁ। ত' তাতো বহুত ধৰণৰ অ' চাব লগা জেগা আছে আপোনাৰ। ধুনীয়া ধুনীয়া আছে আৰু হয় ধুনীয়া হয় আৰু আপোনাৰ পচুপতি নাথ। মন্দিৰো আছে, য'ত বহুত ডাঙৰ বিখ্যাত এটা মন্দিৰ আৰু সেই মন্দিৰত আপুনি যেতিয়া প্ৰৱেশ কৰিব, কৰা লগে আপোনাৰ মনটোৱে এনেকুৱা এটা, আপোনাৰ মনত এনেকুৱা এটা, অনুভৱ হয় যে, আপুনি একদম মানে স্বৰ্গত গৈছে সেনেকুৱা ধৰণৰ।
আচ্ছা, মই যাই পোৱা নাই বাৰু। বাট আশা কৰোঁ মই ভৱিষ্যতে নিশ্চয় যাম তাত। হয় মানে, বহুতৰ হয়, হয়। মানে বহুতৰ পৰাই শুনিব পাৰিছোঁ যে মানে বহুত ধুনীয়া হয় ঠাই ঠাইতো। সেইটোৱে আৰু তেনেকে হয়, কওঁকচোন।
হয়, পখৰা বুলি এখন ঠাই আছে, যাতটোৰ আপোনাৰ খুব ধুনীয়া মনোমোহা দৃশ্য যাতিয় চাব পাৰে আপোনালোকে, খুব ভাল লাগে।
আচ্ছা, আচ্ছা, হয় আৰু আপুনি অসমত ক'ত ক'ত ভ্ৰমণ কৰিলে কওঁকচোন অলপ।
আমাৰ অসমতো বহু জেগাতে গৈছোঁ আপোনাৰ।
হয়।
অসমৰ লগতে আমাৰ মেঘালয়ো ঘূৰা হৈছে। মেঘালয়তো আপোনাৰ।
ন মেঘালয়ত
হয়, মেঘালয় আপোনাৰ অসম অসমৰ ওচৰতে হয়, গতিকে মেঘালয় বহুত ঘূৰা হৈছে। যে আপোনাৰ তো আপোনাৰ চালাং বুলি এখন কিবা জেগা আছে তাত বহুতো ধৰণৰ আহ। ৱাটাৰফল আছে, ঝৰ্ণা আছে।
সিটোৱে। হয়, আৰু আমি এইটোও ক'ব পাৰো যে মানে এজন ব্যক্তি যিমানেই ভ্ৰমণ কৰে সিমানখিনি বস্তু শিকিবলৈ পায় বা বাহিৰত কেনেকে চাল চলন বাহিৰৰ খাদ্য চবখিনি বস্তুৰ লগতে পৰিচিত হয় নতুনকৈ ন।
হয়, হয়, হয়, বহুতো নজনা কথা জানিব পাৰি।
হয়, হয়, মানে এজন ব্যক্তি আৰু তেনেকে যিমান পাৰে ভ্ৰমণ কৰিব লাগে।
হয়, আমাৰ হম হম দৈনন্দিন জীৱনত ভ্ৰমণটো কৰিবই লাগে। কাৰণ ভ্ৰমণ কৰাৰ ফলত আমাৰ বহুত বহুখিনি আমাৰে নিজৰে উপকাৰ হয়। তেনে আপুনি ক'লে যে বহুতো নজনা কথা জানিব পাৰি।
হয়, হয়।
বহুতো মানুহ ধৰৰ মানুহক লগ ধৰিব পাৰি কথা পাতিব পাৰি।
হয়, হয়।
সেনেকে আমাৰ অভিজ্ঞতাটো বহুত বাঢ়ি যায় আৰু।
হয়, হয়, বা আমি এইটোও ক'ব পাৰো মানে আমি ভাবো আমি এনে কে চলি আছো। কিন্তু মানে বহুতো দেখিব পাওঁ যে সিহঁত চাগে আমাতকে মানে আৰু কষ্টত থাকিও সুখত আছে। সেইটোও আমি দেখিব পাওঁ বহুত ঠাইত হয়।
যিহেতু আমি আহ মধ্য শ্ৰেণীৰ মানুহ আৰু আমাৰ কিছুমান কেতিয়াবা আমাৰ সপোন থাকে যে আহ ইটো ল'ব পাৰিম সিটো ল'ব পাৰিম। কিন্তু যেতিয়া কিছুমান আহ বাহিৰৰ জেগাত যোৱা যায় বা আমাৰ ঘৰৰ ওচৰতে কিছুমান মানুহ দেখিবলৈ পোৱা যায় যে আমাতকেও মানে কিবাকৈ চলিছে যেতিয়া আমি নিজকে সকাহ দিয়া হয়।
হয়, হয়, হয়, ঠিক কৈছে। আৰু আপুনি ভৱিষ্যতে কেতিয়াবা বিদেশ বা তেনেকে ভ্ৰমণ কৰিব বিচাৰে নে মানে আপুনি যিহেতু গৈ পাইছে নে পালত আৰু বেলেগ দেশতো যাব বিচাৰে ন আপুনি?
হয়, বিচাৰো বিচাৰো নিশ্চয়তে হয় চবেই বিচাৰিম। হয়, হয়।
ঠিক আছে বাৰু আৰু আপুনি কওঁকচোন আৰু যিহেতু আমি দৈনন্দিন জীৱনৰ কথা পাতি আছিলো আহ আপোনাৰ হবি মানে কি কৰি কৰে আপুনি মানে সেইটো
ভাল পায়? হবি বুলি ক'লে আপোনাৰ প্ৰথমতে খেলা ধূলাও আহি পৰে। খেলা ধূলা কৰি ভাল পাওঁ। সৰুকালত বহুতো খেলিছিলো এতিয়া ডাঙৰ হ'লো যিহেতু এতিয়াতো খেলা ধূলা কমি গৈছে। তথাপিতো খেলা ধূলা কৰি ভাল পাওঁ তাৰপাছত আপোনাৰ চিনেমা চাই ভাল পাওঁ অসমীয়া চিনেমাবোৰ। তাৰপিছত আপোনাৰ উম গান শুনি ভাল পাওঁ আমাৰ জানে।
হয়, ঠিক কৈছে আৰু আমি অসমীয়া চিনেমা চালে আমাৰ নিজৰ অসমখনে আগুৱাই যাব এটা বহুত হেৰিত
হয়, হয়, হয়, আপোনাৰ এতিয়া অসমীয়া চিনেমাৰ বহুতো পিছ পৰি থকাৰ নিচিনা হৈছে যেতিয়া দুই এখন ফিল্ম ওলায় আৰু আমি যেতিয়া এইবিলাক ফিল্ম আমি সকলোৱে চাওঁ। তেতিয়া তেতিয়া ভাল হ'ব।
হয়, আমাৰ মানুহখিনিক আমি নিজেই আগুৱাই নিব লাগিব সেইটোয়ে।
হয়, হয়, হয়, আৰু জুবিন দাইটো বহুত আগবাঢ়ি লৈ গৈছে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰি।
অ', হয়, হয়, মানে তেওঁ যিখিনি পাৰিছে আৰু আগুৱাই নিছে। আৰু এতিয়া আমাৰ এইটো এতিয়া দায়িত্বটো আমাৰ যে আমি যিখিনি পাৰো মানে নিজে গান গাই বা চিনেমাৰ এক্টিং নকৰি বেলেগক কৰা খিনিক আগুৱাই নিব সেইখিনি চেষ্টা কৰিব লাগে। গেমিন।
উম, হয়, হয় আৰু প্ৰতিজন অসমীয়া আছে, হয়। অ' প্ৰতিজন অসমীয়া আছিললতে অসমীয়া ফিল্ম চোৱাটো উচিত মোৰ মতে।
হয়, হয় ঠিক কৰিছে আপুনি, ঠিক আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয়, হয় আপোনা লগত কথা পাতিও বহুত ভাল লাগিল।
হয়, হয় ঠিক আছে দিয়ক, ৰাখিছোঁ নহ'লে।
অ' ঠিক আছে। স ৰাখি দেিব তই কটা খানে দে এঘাৰমি কথা এটা। পৰিবাৰ পৰিবাৰ টাইোৰ কটাখানাই প য় কবাৰ কি হয়।
হেল্ল'?
হেল্ল'? হয় মই কাটিব চেষ্টা কৰিছোঁ কাটিব পৰা নাই।
হয়।